হেল্ল'।
হেল্ল'। অ', অ' শুনিছোঁ এতিয়াহে।
কি কৰিছ?
আছোঁ আৰু এনেই বহি। তই?
ময়ো এনে আছোঁ বহি আৰু কিনো কৰিবি, কলেজ চলেজটো বন্ধই।
অ' তাকেই।
তোৰো নাই নাই হোৱাই নাই, মাৰ হোৱাই নাই, বাকী তোৰো বন্ধ নে কলেজ?
অ' বন্ধ, এমাহকে বন্ধই দিছে আৰু, কি কৰিম আৰু এই এমাহটো সেইটোৱে বুজি পোৱা নাই।
উম ন' আৰু এতিয়া ঘুৰিব ফুৰিব যাব নোৱাৰি ইমান বৰষুণ হৈছে, বতৰৰ মহিমা ধৰিবই নোৱাৰি।
তাকেই, বৰষুণৰ বাবে কিবা এটা ভাবি থৈছিলোঁ আগতে ফুৰিবলৈ যাম ক'ৰবালৈ আ, মানে মা দেউতাহঁতৰ লগত ক'ৰবালৈ যাম কিন্তু এই বৰষুণটোৱে মানে সকলো বস্তু ধ্বংস কৰি দিলে আৰু।
উম সেইটোয়ে। মানে একোৱে উপায়ে নোহোৱা হৈছে, কি ক'ত কি কেনেকে কি কৰো আৰু কিবা আগৰ দিনবোৰে ভাল আছিল, বতৰটো তোৰ ধৰিব পাৰিছিলো, এতিয়া আৰু বতৰটো ক'ত কি কেনেক হৈ থাকে একো ধৰিবই নোৱাৰি।
অ' তাকে বতৰৰ মহিমা ধৰিব নোৱাৰি। মানুহৰ মহিমা ধৰিব নোৱাৰি তেনেকুৱাই হৈছে আৰু মানুহো সলনি হয়, বতৰো তেনেকেই সলনি হৈ থাকে দেই।
উম, তই ঠিকে কৈছ। এ, বাকী তই এটা বস্তু অনুভৱ কৰিছ নে আজিকালি মানুহৰ হাতত মানুহৰ কাৰণে সময়ে নাথাকে।
অ' সেইটোৱেই, মই কেতিয়াবা ভাবোঁ সকলো মানুহৰ হাতত তো চৌব্বিছ ঘণ্টাই থাকে কিন্তু কিছুমান মানুহে যে মানুহক সময় দিব পাৰে আৰু আনহাতে বেলেগ মানুহবোৰে যে এনেকে কয় কি মোৰ সময় নাই দে, মই ফোন কৰিব নোৱাৰিম বা মোৰ সময় নাই মই আহিব নোৱাৰিম, এইবোৰ মানে ময়ো ল লক্ষ্য কৰিছোঁ দেই।
উম, এইটো হয় কিন্তু দেই, তই ঠিকেই কৈছ আৰু এতিয়া চা চবেই ফোনটোতে ব্যস্ত ত হৈ থাকে, বেলেগৰ কথানো কি কম মই নিজৰে কথা কওঁ, পাঁচ মিনিট কৈ দহ মিনিট কৈ তাতে হেই কৰি থৈ দিওঁ। ফোনটোৱে চাই থাকোঁ এনি টাইম।
অ' সেইটো প্ৰায়ে আজিকালি সকলোৰে মানে এইটোৱেই সমস্যা হৈছে, সমস্যা বুলিয়ে ক'ব লাগিব। মানে পাঁচ মিনিট চাম বুলি কৈ কেতিয়া দহ মিনিট হয় সেইটো গমেই নাপায় আৰু সেইটোতো এটা সমস্যাই হৈছে আৰু সেইটো কাৰণে অকল আমাৰ আমাৰ আমাৰ সমনীয়াবোৰে নহয় অকল, মানে ডাঙৰবোৰো তেনেকুৱাই হৈছে। মোবাইলটো পাই কিছুমানে মোবাইলতেই সোমাই থাকে, কিছুমান এনেকুৱা আছে এনেই অযথা বস্তুবোৰে চাই থাকে।
উম, সেইটোয়ে। এনে মানে ইমান মোবাইল চাব পাৰে মানে আজিকালি ল'ৰা ছোৱালীবোৰে।
তাকেই, সেইবোৰ কৰিয়েই মানুহৰ কাৰ, মানুহৰ বাবে সময় নোহোৱা হৈছে, পৰিয়ালক সময় নিদিয়ে, ভাই ভণ্টীৰ লগত কথা নাপাতে তেনেকুৱাই হৈছে আৰু।
অ' মই ভাবোঁ কি মোবাইলটো চা যেতিয়া প্ৰয়োজন তেতিয়া চাইনে আৰু অবাবত মোবাইলটো চাই কিনে কিয় চাব লাগে। আৰু পৰিয়ালৰ লগত সময় কটা মাক সহায় কৰি দ দিব লাগে। কামত কিন্তু নাই আজিকালি মানে সি মোবাইল খালী মোবাইল এনেকুৱা হৈছে অ বাকী তই এনে শ্বপিং কৰাৰ কথা ভাবিছ নেকি ক কৰি এনে তই ভাল পাও নেকি শ্বপিং
অ', শ্বপিং কৰি সিমান এটা বেয়া নাপাওঁ বাৰু ভালেই লাগে কিন্তু সিমান বেছি ধৈৰ্য নাথাকে। মোৰ মানে একে এটা জেগাত মানে বহুত টাইম ঘূৰি থাকিবলৈ কিন্তু মই ভাল নোপোৱা নহয় দেই মই চাওঁ কিন্ত তো মোক লগা বস্তুবোৰহে মানে মই কিনি আনো এনেই অদৰকাৰী বস্তুবোৰ নিকিনো আৰু আগতে মানে কিবা এটা লিষ্ট বনাই লওঁ এইটো এইটো লাগিব তেতিয়াহে মই যাওঁ এনেই গৈ পিনে কোনটো ভাল লাগিছে কি লাগিছে। সেইবোৰ চাই নাথাকোঁ মানে তই তই শ্বপিং কৰি ভাল পাওঁনে?
মই ভালে পাও দে শ্বপিং কৰি বেয়া নাপাও। কিন্তু মানে এটা কি প্ৰব্লেম হয় যদি ভাবো আজি দুশ টকাৰ বজাৰ কৰিম নাই তিনিশ চাৰিশ পাঁচশ এহেজাৰ কেনেকে হৈ যায় তো মানে ক'বই নোৱাৰি এনেকুৱা হৈ যায় আৰু মই ক'ব গলে মানে এই দোকানত যাই কিনে কিনা বস্তুখিনি মানে শ্বপিংটো বেছি ভাল পাওঁ। মানে অনলাইন কিনাতকে এতিয়া চা দোকানত যাই তই ভালকে চাব পাৰিবি তই কিমান চাইজৰ পিন্ধ কেনেকুৱা লাগিব তোক সেই ৰংটোত তোৰ ওপৰত ভাল লাগিব নে নাই কিমান দাম দাম দৰ তটো চাই কিনে কিন্তু অনলাইনত তেনেকুৱা নহ তই বস্তুত দেখিলি তো ভাল লাগিল তই দি দিলি পিছত আকৌ সেই বস্তুতটো ভাল নালাগিব আৰু তোৰ মানে বহুত দিন লাগিব আহি পোৱাতে তাৰ পিছত আকো ফিৰাব লাগিল এনেকুৱা এনেকুৱা হৈ যায়।
তোৰ কোনটো ভাল লাগে অফলাইন ভাল লাগে নে মানে দোকানত যাই কিনি ভাল লাগে নে নে অনলাইন শ্বপিং ভাল লাগে।
এইটো মোৰ ক'বলৈ গ'লে অনলাইনটোৱে মই বেছিভাগ মানে প্ৰিফাৰ কৰোঁ আৰু কাৰণ মোৰ এনেকুৱা লাগে মানে অফলাইনটো কৰিবলৈ গ'লে শ্বপিং মলবোৰত গ'লোঁ বা দোকানত গ'লোঁ সেইটোক কৰিবলৈ গ'লে আগতে মই লিষ্ট বনাই লওঁ মাহঁতৰ লগত গ'লে মই তেওঁলোকৰ লগত ভালদৰে মানে যিটো লাগে সেইটোৰ দোকানতহে যাওঁ তেনেকুৱা এনে এনেই যায় মোৰ এনেই শ্বপিং কৰিবলৈ সেইটো মন নাযায় আৰু অনলাইনত মোৰ বাবে এইটোৱেই সুবিধা কি মোক যোনটো বস্তু লাগে। সেইটো মই চাৰ্চ কৰি দিলোঁ ছাৰ্চ কৰি দিলে আহিলে যিটো ভাল মানে ভাল প্ৰডাক্ট হয় আৰু সেইটো মই কিনি ল'লোঁ তেনেকুৱা মানে এনেই ঘূৰি থাকিবও নালাগে মোৰ মানে শ্বপিঙৰ বাবে ইমান এটা ঘূৰি ভাল নালাগে মানে ভাগৰ লাগি যায় মোৰ সেইবাবে অনলাইনটোৱে মই প্ৰিফাৰ কৰোঁ
উম সেইটো হয় বাৰু কিছুমান ক্ষেত্ৰত অফলাইন োৱে ভাল কেতিয়া তোক ধৰি ল কিবা বস্তু লাগে তই ধৰি ল গাঁও ঘৰতে চ এতিয়া তই কেনেকে আনিবি সেই বস্তু চহৰতে পাই এতি তই যদি অনলাইন অৰ্ডাৰ কৰি দ তোৰ ঘৰত আহি উপস্থিত হব সেইকাৰণে কিন্তু ভাল দে অনলাইন শ্বপিংটো কিন্তু মই ভাবো দোকানৰ পৰা আনিলে এতিয়া চা অকলে তোৰ বজাৰ কৰিবলৈ যাই একদমেই ভাল নালাগে তই লগৰবোৰৰ লগত যাম তাৰ পিছতো মা দেউতা বা ভাইটি ভন্টিৰ লগত যোৱা তেতিয়া তই অলপ বজাৰো কৰিব পি বেলেগ বেলেগ দানতো সোমাব পাৰিবি আৰু লগতে অলপ জাগাবোৰো ঘূৰিব পিবি তেনেকুৱা হৈ যায় মইতো তেনেকুৱাই কৰো মানে অকলে গলো সেইদিনা বজাইলে ভাল নালাগিল তোৰ আধা ঘন্টা থাকি কিনে মই অলপ কিবা কিনি গুচি আহিলো কিবা এটা ভাল নালাগিল বৰিং লাগিল কিন্তু মই যদি লগৰ লগত যাওঁ বা মা দেউত দেউতাৰ লগত যাওঁ তেতিয়া মানে বৰ নালাগে কিবা নহয় কিবা ভালেই লাগে কিবা নহয় কিবা মজাৰ ঘটনা ঘটেই আৰু যদি আৰু যদি কবলৈ যাও তোৰ মানে কিবা এটা ভাল লাগে আৰু জাগাবোৰো ঘুৰিবলে পাও গোটেইবোৰ যিবোৰ মল আছে সেইবোৰ চাবলৈ পাওঁ
অ এইটো কিন্তু হয় দেই মানে অকলে ভাল নালাগে লগ বন্ধুৰ লগত গৈ গৈ ভাল লাগে আৰু মোৰ বিশেষকৈ মা দেউতাৰ লগত যায়ে ভাল লাগে আৰু মল মলত আৰু গ'লে মই অকলে নাযাওঁৱে কেতিয়াও মানে সদায় যাবলগীয়া হলে মাহঁতৰ বাবে ৰখিয়ে থাকোঁ মই। মোক যদি দৰকাৰী বস্তুটোও লাগে টো যদি মই অনলাইনত আনিবলৈ মানে মোৰ সময় নাই মানে কালিয়ে লাগে তথাপিও মই ৰখিয়ে থাকিম মাহঁতৰ কাৰণে মানে অকলে নাযাওঁৱেই আৰু অকলে ভাল নালাগেতো
উম সেইটোে অকলে একদমেই ভাল নালাগে এতিয়া মানে সেইকাৰণে মই অফলাইনতটো ভাল পাওঁ আৰু আৰু এতিয়া চাম শ্বপিং বুলি কৰিলে তোৰ কাপোৰে নাহে অকল তোৰ এইবোৰো আহে কি তই এইটো পাচলি চবজ য এইবোৰো আহে কিন্তু সেইবোৰ মই দাম দৰ ইমান নোজানো মাৰ লগত গ'লে মায়ে কৰে বা দেউতাৰ লগত গ'লে দেউতাই কৰে কিন্তু মই ভাবো আমিও জানিব লাগে তই জানানে দাম দৰ কৰিবলৈ যেতিয়া বজাৰৰ বা পাচলি এনেকে চব্জি যাওঁ
নাই নাই এইবোৰ মই একেবাৰে নাজানো আৰু অভিজ্ঞতাও নাই মোৰ এইবোৰত কিন্তু মোৰ যিটো এটা অৱস্থা হৈ আছে এইবোৰ কিন্তু একেবাৰে ভাল নহয় এইবোৰ দাম দৰ লৈ জানিব লাগে আৰু এবাৰ মানে এইবোৰতো বাদেৰে এবাৰ মই মোৰ বন্ধুৰ লগত এবাৰ মানে বজাৰলৈ গৈছিলোঁ বজাৰলৈ যোৱাত মানে তাই ক'লে কি তই যদি এনেকুৱাকে দাম দৰ কৰিবলৈ নাজানা তোক সঁচাকৈ ঠুগি লৈ যাব মানে এনেকুৱা আৰু
তই ঠিকে কৰিৈছ তই ঠিকে কৰিৈছ সেইটোয়ে মানে তই যদি দাম দৰ কৰিবলৈ নোজান তেন্তে সচাকে ঠগি লৈ যাব সেইদিনা মাৰ লগত গলো যাই কিনে তাত কিবা কিবা এটা দাম ক'লে মই মাক ক'ল কি হ'ব এইটোকে কিনা কিন্তু বেলেগ এখন দোকানত কমকে দি আছে প্ৰায় এটা দামৰে বস্তু বেজ এটাইটো বস্তু মই সেইটোোৱে ভাবো ইমান একে এইবোৰ কৰিব নালাগে আৰু আৰু পাচলি চব্জিও তেনেকুৱা আৰু সেইদিনা বজাৰলৈ গৈছিলো মই এই তোৰ হাতেৰে বনোৱা ব্তটো ইমান আছিল মানে মই তোক কি কম কিবা এটা চাইে মানে ভাল লাগি গৈছিল আৰু সেইবোৰৰ দামটো অলপ বেছিও দেিয়চোন কাৰণ কিয় হাতেৰে যিহেতুৰে বনায় তোৰ ভাল লাগে নে হাতেৰে বনোৱা বস্তুবোৰ চাবলে
অঁ মোৰ বহুত ভাল লাগে যিবোৰ মানে অকল কাপোৰ বুলিয়েই নহয় সেইবোৰ যে থাকে জাপ পি হওক বা আকৌ যে কিছুমান ব্যৱহাৰ কৰে আমাৰ পাকঘৰত বা আমাৰ গাঁৱৰ জেগাৰ বোৰত মানে বেছিকৈ সেইবোৰ ব্যৱহাৰ কৰে আৰু নামবোৰেই পাহৰি থাকিলোঁ সেইবোৰ দেখিলে ভাল লাগে
উম তই ঠিককে কৈছ মানে কিবা এটা মজা লাগে ন
অঁ আৰু বনাই থাকিলেও চাই ভাল লাগে তই দেখি পাইছনেে কেতিয়াবা মানে বনাই থাকোঁতে
অ পাইছো মাটিৰ বাচন বোৰ যে কেতিয়াবা বনাই পথ চট কিবা এটা ভালো লাগে আৰু সেইবোৰৰ দামটো বেছি কিছুমান মানুহ ক'বলৈ যায় কি এইটো কিমান দাম মই ভাবো কি এনেকুৱাকে আচলতে ক'ব নালাগে, কাৰন কিয় সিহঁতেহে জানে কিমান কষ্ট কে বনাইছে সেইখিনি। কিমান কষ্ট লাগে সেইখিনি সেই কৰতে হয়, ন নাই ক তই?
হয়, হয়, আৰু আহ, ক'ব গ'লে যিখিনিত তেওঁলোকে পৰিশ্ৰম কৰে সেই হিচাপতটো দাম দৰবিলাক কমেই কৰে, মানে যিবোৰ আধুনিক বস্তুবোৰ আহিছে। তাতকৈ হাতেৰে যিখিনি বনাইছে, সেইবোৰত দামটো তেওঁলোকে কমেই কৰে কাৰণ মানুহে কিনিবলৈ নিবিচাৰে যদি, আমি বেছি দাম কৈ দিওঁ তেনেকুৱা তেনেকুৱাকে ভাবে তেওঁলোকে কিন্তু সেইবোৰক সন্মান কৰিব লাগে দেই।
উম, মইও সেইটোয়ে ভাবো সন্মান কৰিব লাগে এতিয়া বহুত এনেকুৱা আছে সেইটো এনেকে দামটো দিব লাগে, কিয় দিব ইমান সেই কৰি কিনে।
সেইটোৱে সেইটোৱে ময়ো ভাবোঁ।
বাকী তই এনে যাই পাইছ নে বজাৰলে চব্জি বজাৰ কৰিবলৈ?
মই অকলে য যাই পোৱা নাই বাৰু মা দেউতাহঁতৰ লগত গৈছো, আৰু তেওঁলোকে যেতিয়া দামবোৰ কৈ থাকে তেতিয়াও মোৰ মূৰত একোৱেই নোসোমাই দাম কি কি চলি আছে দামটো সেইবোৰ মই গমেই নাপাওঁ। কিন্তু সেইবোৰ সেইবোৰো মানে এটা দক্ষতা হয়, সেইবোৰো জানিব লাগে বাৰু। পিছলৈকে শিকিম চাগে সেইবোৰ, যেতিয়া অকলে থাকিব লাগিব তেতিয়া আৰু।
সেইতোয়ে যেতিয়া অকলে থাকিব লাগিব তেতিয়াহে চাগে। দে তেন্তে ঠিক আছে, মোক মানে মায়ে মাতি আছে ভাত বনাইছে বোলে কিবা খাবলৈ। ঠিক আছে তেন্তে।